হেল্ল'?
ঔ।
কি কৰিছা?
মই এ মই আছো-মই আছো
অহ-অহ, চা তা খোৱা হল?
এ চাহ নাখাওঁ ন মই।
অহ চাহ নোখোৱা নি?
নে খাওঁ।
অহ বাকি, খবৰ খাতি ভালে আছা?
এ বহুত ভাল-বহুত ভাল। এ ভাল নহয় মোৰ।
কিয়?
এ অলপ প্ৰব্লেম হৈ আছে।
অহ, বাকী দিনতটো কি কৰিছা?
দিন টো মই ঘৰতেই আছিলো।
অহ কিবা কিবি কামত ব্যস্ত থকা নে দিনটো নে ঐন?
কামত দিছোঁ অভাৰটিংকাৰ হোম মই এটা, এই অভাৰটিংকাৰ।
অভাৰ্থিনকাৰ। তাৰ পিছত হা?
অহ হয় কওক?
নহয় বহুত দিন ফোনও কাৰ নাই কিনো কৰিছা বোলো।
নে আৰু বেয়া চেয়া পালে নেকি মোক।
পাম।
সেইটোও হয়।
উম, মই এ অলপ বিয়ুস্ত থকা হয় যে দিনত অকমান সেই গাৰ্ডেনিং কামত লাগি থকা হয়।
অহ, হয় নেকি? ঠিকে কৰে।
অহ। সেইকাৰণে মানে টাইম নোপোৱা হয় এতিয়া গধলি সময়ত অলপ মানে টাইম পাছো যে ফোনটো কৰি লওঁ বোলো। অহ। তুমি এনেই কিবা কৰিম বুলিও ভাবিছা নেকি? এনেইতে থকা হয়।
ন মই এতিয়া পুৰা এনেই থাকিম বুলি ভাবিছো।
অহ। অহ অহ। অ মই সেই অলপ মানে কি দনৰত সেই গাৰ্ডেনিং কৰা হয় ত ঘৰৰ কাষতে অলপ মাটি আছে যে তাতে মানুহ লগাই সেই অলপ খেতি কৰা হৈছে আৰু।
উম।
এনেকে মানে খেতি বাতি খেতি মানে এনেকুৱা চবজি খেতি মানে মানুহ লগাই পিনি কৰা হয়।
নামটো।
হা হা।
নামটো কৈ দিয়ক বাৰ কি খেতি কৰিছে।
অ এইবোৰ হেৰি। চিজন চিজনেল খেতি মানে তিয়হ চতিয়হ কৰা হৈছে ভেন্দি। জিকা অলপ অলপকে। তাৰ পিছতে এই ওচৰৰ মানে ল'ৰা এটাাহে আৰু ছিঙি মেলি আকৌ বজাৰত দি দিয়া ব্যৱস্থা কৰা হল। উ।
এনে প্ৰফিট হয়নে।
প্ৰফিট মানে এনেকে অলপ সৰহকে কৰা হলে হয় কিন্তু এনে কমকে কৰিলেতো ঘৰত চাবলৈ হয় ন। মই হলচেলাৰ লেখত দিও। বেপাৰী লৰা আহে লৰাটোৱ লৈ যায়হি।
ঘৰত খালেও ভাল হয় নো একেবাৰে। মানে বেজি মাৰ নহব ন।
এ বেজি মৰা নহয়। মানে ধৰা তিয় ধৰা। উম যদি দহ কেজিও চিঙা হয় ন ঘৰত ধৰা ইমান খোৱা নহয় ন এক কেজি মানে হয় দহ কেজি তেওঁ বিকি দিলে। অ লাভটো ওলাই যায় ন। ন ভেন্দী দচ অ। সনেকে মানে।
উম এনে কি কি খেতি কৰে নাম কেইটা খেতিকেইটা নাম। কওক।
নহয় নহয় তিয় সেই কছ। তিঁয়হ কৰিছো। তাৰপিছত ভেন্দি উ আৰু জিকা অলপ। ডাঙবডি।
মই এটা চব্জিও খাই ভাল নাপওঁ এয়াপা।
অ বেয়া পোৱা নেকি তুমি।
মই চব্জিত নাই নহয় এটাও।
আহ বেয়া পোৱা খাই।
মই বেয়া নাম্ব মানে চব্জি নাখাওৱে মাকৰ পৰা মানে শাক পা যে মই মাছল যেয়া বস্তু খাই ভাল পাওঁ।
অহ চব জি খাব লাগে ন।
সেইতিয়া পিছত বিয়া পতা আই খোৱা ই ষ্টাৰ্ট কৰিম। নাই, মানে একেবাৰে তেতিয়া ষ্টাৰ্ট হব, তেতিয়া খাব লগীয়া হবই চাগে।
অ খাবতো লাগে চব্জি, চব্জি নেখালে মানুহে অলপ বেয়া ন কিমান আলো সেইবোৰ খাই থাকিবা, উম। তাৰ পিছত, সেই ফুলৰ মানে গাৰ্ডেনিং মানে সেইবোৰ নাৰ্চাৰীতে টাইপ এখন খুলিম বুলি ভাবিছো। সেই কনৰ কাৰণে
নাৰ্চাৰীং খুলিব ন, মানে সৰু সৰু পোৱালি যে থাকিব
হম হম, নহয় নহয় নাই, ফুলৰ নাৰ্ছাৰী কথা কৈছো মই।
অঁ, তাকে মইচো স্কুলৰ পোৱালি লব নেকি।
কোৱা পোৱালি নহয়, ফুলৰ নাৰ্চাৰী এখন খুলিম বুলি ভাবিছো।
অ।
অ। তাৰ পিছত, সেই বা, অঁ। তাৰপিছত সেই, তেতিয়া মানে সেই ফুলৰ কাৰণে অকমান সেই দিনটো লাগি থকা হৈছে। আগৰ সময়খিনিতো চব যে এনেকে চাবলৈ যাওঁ আৰু, তাৰ পিছত টাইম হলে এনেকে লৰা এটা লগাই চিঙাই পিনি বিক কৰাই দিয়া হয় আৰু। প্ৰফিট থাকে দেই, প্ৰফিট ফিত মানে তোমাৰ নিজৰ কথা মানে, তুমি কেনেকে মানে কৰিব পৰা বস্তুটো। মোৰতো সপ্তাহত চিঙিব পৰা হৈ যায়, ভেন্দিটো সোনকালে ডাঙৰ হয়, ভেন্দিটো হৈ যায়।
অ।
উম, ভেন্দিটো মানে সোনকালে ডাঙৰ হয়। বাকি তিয়হতো অকমান টাইম লাগ গে আৰু, এসপ্তাহতকৈ বেছিয়ে লাগে।
তিহতো অলপ টাইম লৈ তিহত, তিহ খাই বেয়া পাওঁ মই।
তিহটো ভাল মই খাওঁ দেই, চালড চালড বনাই খোৱা হয়, ভাজি বনাই খোৱা হয়, দাইলতো দি বনাই খোৱা হয়, উম।
মই যে তিঁহ মিহৰ বিলাক খাই একেবাৰে মোৰ পচন্দ নাই।
তুমি কি খাই ভাল পোৱা তেতিয়াহলে? অ, ঘৰত চালাদ খাও বছ নহয় এই ভাজিৰ লগতো খোৱা হয়
অ হয় নেকি
উম তুমি কি খাই ভাল পোৱা তেতিয়াহলে উ চবজি মানে একেবাৰে নোখোৱা নহয় মানে তোমাক
উম বুজিছো
উম তাকেই এতিয়া পঢ়া মানে পঢ়া শুনা
হা
আৰু কিবা কৰিবা পঢ়া শুনাতো শেষেই হ'ল এতিয়া বাৰত খ কি কাম মানে হয় হয় এনে বিজনেচ ষ্টাৰট কৰিব পৰা দেখোন তুমিতো এনে এনেই থকা হয় কিবা এটা সৰু সুৰা বিজনেছ প্ৰথমে ষ্টাৰ্ট কৰিব পৰা নহয়
উ মই পুলিচৰ মানে চাকৰি এপ্লাই কৰিছো দৌৰি আছোঁ মই
মানে ভাল ভাল সেইটো কৰিছা ভালে হৈছে দেই মানে আজিকালি চৰকাৰী গছটা পাই গ'লে চিন্তা নাই
অ হাজাৰ পা চিনি পাই নে হাজাৰ পাৰ্চেণ্ট পায় কি নাপায়
কি কৈছা মই বুজি পোৱা নাই ভালকে
হজৰা পাৰ চিনিমাই নাপায় অ তাত তাতে অ শুনিছে জেগাটো সেই তাতে মানে দৌৰা হৈ আছে আমাৰ গ্ৰুপটো।
তোমালোকৰ এতিয়া ইণ্টাৰভিউ আছে মানে
অ ইণ্টাৰভিউ আছে এতিয়া দৌৰি আছো ৰাণিংটো লাগে ন সেই ৰাণিঙৰ কাৰণে দৌৰি আছো আৰু
উম ৰাতিপুৱা মৰৰ্ণিংত যোৱা
দৌৰো মৰনিঙত দৌৰা হয় আমাৰ বাঘ কম দৌৰনে
অ
পাঁচশ কিলোমিটৰ দৌৰা হয়
ভাল তেয়ানেটো প্ৰে্টিচটাইপ হৈ আছে নেকি
প্ৰেকটিচ নহয় আপোন ৰাণিং লাগে প্ৰেকচটো হৈ আছে ইয়াৰ ইস্তেনদাৰ লাগে ন সেটো মানে পুৰা আছো
উম-উম-উম ভালেই-ভালে উম। বাকী সময় পালে আহি যাবা আমাৰ ঘৰ ফালেত ফু ফুৰিবলে।
অ হয় নেকি?
উম।
যাব লাগিব-যাবা লাগিব।
মাহত কি কৰিছে?
মাহ-মাহত-মাহত একও ভাল।
উম।
সু-সুধিল থে আপোনাৰ কথা কেতিয়া ক মই কওঁ এই ফোন চোন নকৰেই বিজি থাকে যে।
নহয় মই টাইমে নাপাওঁ আচলতে দিনতটো যে। দিনত সেনে টাইম পোৱা নহয় মানে। দিনত, উম-উম ততে এতিয়া গা তাতে এতিয়া মানে সেই গাৰ্ডেনিংউ কৰা হৈছে যে।
অহ-অহ।
অহ সেই সময়টো মিলাবলৈ অকমান দিগদাৰ হয় মানে। এতিয়া সেই টাইম পাওতে বোলো বহুতদিন তোমালটা ফোনো কৰা নাই ফোন এটা কৰি লওঁ বোলো।
হেল্ল'? ফুলচোল লাগিলে কবা ন নুনকে নাৰ্চাৰীখন খুলিছো নহয়?
এনে কি ফুল দিব পাৰিব, মানে কি-কি ফুল আছে?
চাৱাৰ ওপৰত আৰু। এতিয়া ধৰা জন কেছ আমাৰ তেনেকে এনেহও কেতিয়াবা পুলি চুলি থকা হলে মায় যদি ৰুবলৈ হয় মোৰ ইয়াৰ পৰাই নিব
এনে আপোনাক খচা টা কৈছে পোৰা একদম সচাই কব। মোক মানে গোলাপ ফুল এটা লাগে, ব্লেক কালাৰ।
অহ, ব্লেক কালাৰ মই আজিলৈকে সেইটো জমাই দিছ নেকি বাৰু? ব্লেক কালাৰ তো। উম। সেইটো মই কৰপৰা দিম তোমাক? উম, সেইটো মই এতিয়া সেইটো তোমাক দিবলৈ এ 'মানে কি ব্লেক মানে এতিয়া ধৰা তুমি ব্লেক ৰেড বিচাৰিছা, পিংক বিচাৰিছা, হোৱাইট বিচ
এই কমন এইকেইটা- এইকেইটা কমনে হৈ আছে মানে মোক এটা কাবাই দিব বিচাৰিচে হা মই তেনেহলে মই কি পেইণ্ট কৰি দিম বুজিছে ৱাত
অহ - অহ -অহ -অহ - অহ সেনেকে কৰি পিনে দি দিবা। জাক দিবলৈ মন আছে ব্লেক কালাৰ।
মই অহ এ' সেই মানে নাপায় ন'ব্লেক কালাৰটো
এ'মানে মই যিটো খুলিছো মানে এতিয়ালৈকে মই পোৱা নাই দেই তুমি পালেহে মোক দিবা।
এ' পিংক মানে- মানে কি -কি কালাৰ থাকে?
অহ, নাই -নাই পিং -পিংকত পোৱা যায় হোৱাইট তত, তাৰ লাইট পিং টো, অ' ৰেডত ৰেড এইকেইটাতে মানে মই যিমানটো হেৰী আছে মানে মোৰ ওচৰত আৰু পুলি তুমি কাটিং কৰিও মানে এইটো কৰিব পাৰা।
উম
তাকে খুলিছো আৰু কেতিয়াবা দৰকাৰ হলে বাকী ফুল লাগিলেও ক'বা মই খালি ব্লেক ৰ'জটোহে দিব নোৱাৰিম।
তেনেহলে অহ
উম
অহ- হ ঠিক নালাগে বাৰু। কি কয় মই ললে আপুনি যেতিয়া সেইটো খুলিছে মোৰ দোকান এটা খুলি লব লাগিব এতিয়া বুজিছে বিগনেছত আমাৰ, বুকে -চুকে একেবাৰে খুলি লব লাগিব আৰু এতিয়া আপোনাৰ পৰাই ষ্টক উঠাব লাগিব আৰু।
লৈ যাব পাৰিবা।
তাকে মই এতিয়া ঠিকেই কৰিলে ভাল এটা বিছনেজ আহিছে মাথাত।
সেইকাৰণে মোৰ পৰা ৰ'জ নিব পাৰিবা।
উম
উম, অহ ঠিক আছে। আছে তেতিয়াহলে ফুল লগা হলে আকৌ কল কৰি দিবা।
অহ, মই ফোন কৰি দিম দিয়ক।
ঠিক আছে দিয়া